হেল্ল'
অ' শুনিছানে?
অ' শুনিছোঁ শুনিছোঁ, আপুনি? হেল্ল' কি কৰিছে?
মই এইয়া এনেই আছোঁ।
অহ ভাত পানী খালে?
ভাই বনাইহে আছোঁ, মই মানে অকণমান এনে উলাইছিলো ৰাস্তালৈকে।
অ', বাকী মাত দেউতাৰ খবৰ ভাল?
মা দেউতা ভালে অ'।
আপোনাৰ?
ময়ো ঠিকে আছোঁ বাৰু।
তাকে বোলো বহুত দিন, ফোন কৰা নাই বোলো আজি ফোন তাকে কৰোঁ।
উম, তাকে ইমান গৰম পৰিছে।
তাকেহে মানে হেৰি কথা এটা হ'ল, এইটো মানে আমি এফালে ফুৰিবলৈ যোৱাৰ কথা চিন্তা কৰিছিলোঁ। তাকে আপোনাক বোলো ক আমি তেনেকে হেৰিত টো লোকেশ্যনটো এতিয়ালৈকে চিলেক্ট কৰা নাই কিন মানে এ এফালে যাম বুলি মানে ভাবি আছোঁ। তাকে বোলো আপোনাকো লগ ধৰোঁ। লগতে যাম। ভাল লাগিব। উ, হয় হয়। আচলতে কি জানানে? হেল্ল' আচলতে মানে মানুহবোৰ ঘৰ মানুহবোৰ মানে ঘৰৰ ভিতৰত মানে সোমাই বেছিকে যদি সোমাই থাকে ন' মানুহবিলাকৰ মনবোৰ ইমান এটা ভাল লাগি নাথাকে। যদি মানে অলপ ওলাই মেলি মনটোও ভাল লাগে। তাৰপিছত আকৌ নতুনকে দুটা কথা শিকিবও পাৰি। তাৰপিছত এই আন জ-মানে জনগোষ উঠি বেলেগ মানুহ দুনো যে লগ পাওঁ সেই মানুহবিলাক কেনেকে থাকে তাৰপিছত তেওঁলোকৰ বিষয়ে জানিব পাৰো আমি। সেইকাৰণে বোলো অকনমান ফুৰিবলৈকে যাও। তাকে আপোনাকো লগ ধৰিছিলোঁ।
উম, সেইটো হয় বাৰু। অ', ম কেইদিনমান আগতে মই আপোনাৰ মোৰ লগৰ বন্ধু কিছুমান মানে শ্বিলঙলৈ ফুৰিবলৈ বুলি গৈছিলে।
আচ্ছা।
অ', তেওঁলোকেও মানে এইবিলাক ফটো মাৰি মেলি হোৱাটছপত এনে ষ্টৰি লগাই মানে ষ্টেটাচ লগাইছিলে।
তাকে
অ' ফটোবোৰ দেখি পেলাই মোৰো ঘূৰিবলে মন গৈছিলে। কিন্তু, এই কামৰ কাৰণে মই এই তাক যাব, যাবও নোৱাৰো কিন্তু, মন আছে বাৰু।
হয়, হয় আচলতেই কামৰ মানে কাম বন কৰি থকা মানুহ বিলাকে ইমান ফটকে গুচিও যাব নোৱাৰে আকৌ কামৰ পৰা ছুটিও লব নোৱাৰে মানে হলেও মানে অলপ ফুৰিব মেলিব যাব লাগে কাৰণ মানে মানুহতো নিজকো মানে সময় দিব পাৰিব লাগে বুজিছা নে নাই? আজিকালি আজিকালি মানুহবোৰ মানে, আজিকালি চব মানুহ বোৰ মানে কি হয় জানেনে? চব মানে নিজৰ কামতে ব্যস্ত থাকে তাৰপা আকৌ, মানসিক ভাৱেও মানে বহুত কষ্ট পাই থাকে। তাৰপা, শাৰীৰিক ভাৱেও যদি মানে অলপ ওলাই যোৱা হয় ন! তেতিয়া মানে মানসিক ভাৱেও মানে বহুত মানে হেৰি, শক্তি পোৱা নিচিনা হয়। আচলতে এ যি এতিয়া মানে এ অলপ মানে, এখন বেলেগ এখন যেতিয়া জেগালৈ যায়। সেই জেগাখননক দেখি তাৰপৰা, মানে তাৰ পৰা নতুনকে দুটা কথা শিকিব পাৰি, হয়ে নাই?
সেইটো হয় বাৰু।
অকমান ওলাই মেলি যাব লাগে। অ' উম। তাকে আমি এতিয়ালৈকে জেগাতটো মানে চোৱা নাই ক'ত যাম, হ'লেও মানে অলপ পৰ্বত পাহাৰ থকা তেনেকুৱা জেগাতে যাম। কাৰণ, মানে সেই জেগাত থকা মানুহবোৰে কেনেকৈ জীৱন নিৰ্বাহ কৰে সেইবোৰ মানে অলপ জানিব বিচাৰো মানে মই।
অ' তাকে বেয়া নহয় বাৰু মই যাম বাৰু।
উম।
অ', তাকে কিহঁত যাব মানে যোৱাটো কিহঁত হ'ব?
যোৱাটো মানে আমি জেগাটো চাই লওঁ ক'ত যাব পাৰি। আপোনাৰ আমি অ', এই মেঘালয় শ্বিলং সেইফালে যাম বুলি ভাবিছিলো অলপ। পৰ্বত পাহাৰো আছে। তাৰপিছত তাৰ জনগোষ্ঠীখিনি মানে অলপ ভাল মানে এ তাত থকা মানুহবিলাকো মনবোৰ মানে অলপ ভাল তেনেকুৱা নিচিনা লাগে। মানে আমাৰ লগৰে মোৰ দুজনমান গৈছিলে তেতিয়া তেওঁলোকে মানে কৈছে যে তে তাত থকা মানে যিসকল ব্যক্তি মানে যিসকল লোক তেওঁলোকে মানে ইমানেই মানে শা ৰ সম্ভাসন জনাইছে তেওঁলোকক। আৰু মানে তেওঁলোকৰ যি মৰম, আদৰ, সাদৰ সেইবোৰ মানে দেখি মানে বহুত ভাল লাগিছে। সেইকাৰণে মোকো ক'লে তাৰপৰা ময়ো সেই সৰুৰ পৰাই মানে এটা মানে ভাবি থাকো যে চব মানে মানুহবোৰ কিছুমান মানুহ মানে ফুৰিব যায় তেওঁলোকক দেখো তাৰপিছত মোৰ এনেকুৱা লাগে যেন ময়ো এদিন মানে ডাঙৰ হম, ফুৰিব যাম। তাকে এতিয়া ডাঙৰ হ'লো কিন্তু মানে ফুৰিবলৈ যাবৰ কাৰণে সেয়া সময় সময়ে নাটনি আচলতে। তাকে এতিয়া মানে বহুত সময় চময় বচাই মেলি এতিয়া যাও বুলি ভাবিছো তাকে
উম হয় বাৰু সেইটো
তাকেহে
উ ম তেনেকেৰি ফুৰিলোই মেলিলে মানুহৰ কনফিডেন্ঞ্চো বাঢ়ে আৰু মানে শিক্ষাও বাঢে বহুতো মানে বহুত মজ না কথা জানিবিব পায় বেলেগ সংস্কৃতি বিলাকৰ কথাও জানিবলৈ পায়।
অ সেইয়ে সংস্কৃতি- টো মেইন-
নহয় মানে মন বিলাক ভাল হয়। মানুহে সদায়কে ফ'ল' কৰি মানে- ঘৰতে মানে কি অফিচতে যোৱা মানে কাম কৰা-
অ 'সেইটো মানে এটা মানসিক- ভাবে মানে সেইটো বহুত এ বুজা লৈ থকা নিচিনা হয়, যেতিয়া এটা নতুন জেগালৈ ওলাই যোৱা হয় তাৰ মানে এ যিটো মানে পৰিৱেশৰ লগত মিলি তাৰ মানে তেতিয়া মনতটো ভাল লাগে মানে নিজকে মানে- দম। কিবা ফ্ৰেচ ফিল হয় ন। সেইকাৰণে মানুহবোৰ- অকমান ওলাই মেলি যাব লাগে অ-
আপোনাৰ এনে উম কেনিবা- যাবলে মানে এনেই জিম আছে নেকি?
তেনেকে ভাল লগা জেগা মানে- আপোনাৰ এই কেদাৰনাথ ফালে সেইফালে অলপ যাবলৈ মন আছে বাৰু মানে সেইফালৰ আপোনাৰ মেইনকে হেৰি কি বুলি কয় মানে মোৰ শিৱ ভক্ত- আচলতে- সেই তেওঁ গত- তেওঁ দৰ্শন কৰা মানে এটা সপোন আছে মানে মোৰ। সেইকাৰণে তাকে কেদাৰনাথ - ফালে যাম এদিন কিন্তু তাৰ আগতে এই সেই তালৈ মানে এতিয়া নাযাওঁ কিন্তু এই শ্বিলং মেঘালয় এই মানে সেই- ফালে এইবাৰ যোৱা কথা ভাবি আছো। কাৰণ মানে পৰ্বত- পাহাৰো আছে।
উ, উ, অ।
এতিয়া যি গৰম পৰিছে আম আমাৰ ইয়াত ন' তাতো তাত মানে এতিয়া চাগে বহুত ঠাণ্ডাহৈ আছে মোৰ মতে সেইকাৰণে বোলো তালেকে যাওঁ। তাত গৈ পেলাই মানে নি নিজৰ অনুভৱটো মানে চাওঁ কেনেকুৱা লাগে, এ, আনএখন জেগাত থাকি পেলাই মোৰ কেনেকুৱা অনুভৱ হয়, তাৰ পৰা আনৰ পৰা মই কি শিকিব পাৰোঁ আৰু আনক কি শিকাব পাৰোঁ, আচলতে মই, মই যাম বেলেগ এটা জেগাৰ পৰা ন। তাৰপিছত, তাত মানুহখিনিক মই কি শিকাব পাৰোঁ, আৰু তেওঁলোকৰ যি মানে ৰীতি, নীতি, সংস্কৃতি সেই সকলোবোৰ মই মোৰ মানে নিজৰ মনত মানে ভৰাব পাৰোঁ। আচলতে আচলতে মানে জীৱনটো জীয়াই থকাই কথা নহয়, আচলতে সকলো উম, গোটেই পৃথিৱীত মানে কি কিয়, কি, পৃথিৱীত মানে কিমান জনগোষ্ঠী আছে? তাৰপিছত জাতি, জনগোষ্ঠী আছে, হয়, নাই? এই সকলোবোৰৰ সেই সকলো বোৰৰ বিষয়ে জানিব লাগে মানুহে। তেতিয়া মানে‌ হেৰি এইটো কি বুলি কয়, মানে জানিব পাৰি আৰু সকলো বিষয়ে হয়, নাই?
উম, হয়, বাৰু সেইটো।
তাকেহে। তাকে যাওঁ বুলি ভাবিছো আৰু। আপোনাকো বোলো লগতে লৈ যাওঁ।
হয়, হয়, হয়। সেইটো হয় বাৰু মই বাৰু চাওঁ এতিয়া মই কেইদিনমান বন্ চাই আছোঁ বাৰু। তাকে যদি সময় সুবিধা মিলে মই নিশ্চয় যাম।
হয়, হয় তাকে যাব বুলি আশা থাক কিল বাৰু, অহ। উম। উম, বাকী ভাত পানী খালে?
ভাত পানী বনাইহে আছে, খোৱা নাই।
অহ, হয়, হয়। তাকে বা আমাৰ মায়ে বনাই আছে বাৰু।
অহ, হয়।
উম, উম, তাকে মই বোলো আপোনাক লগ ধৰো। আপুনিও এতিয়া যাম বুলি ক'লে যেতিয়া এ তেতিয়া মানে লগ এটা হ'ল আৰু।
অ', হয়, হয় আৰু লগৰখিন
অ', লগৰ যাব আৰু দুজনমান যাব। উম, উম বাৰু তেন্তে বাৰু তেন্তে হ'ব
অ', ঠিক আছে।